হুহ হেল্ল' ময়ে আছোঁ তুমি কি কৈছা?
মই এনেই, পিছফালে বহিলোঁ গৰমত।
অ' অ' অ' উ, উম ভাত খালা? উম।
কি খালা নে?
শুনিছা নে, মই ভাত খালোঁ এই ভাত খাই উম তুমি খালা নে?
খালোঁ।
ভাত খালা?
খালোঁ।
কিহে খালা? উম, কিহে খালা?
দালি, ৰঙালাও, আলু ভাজি।
অ' অ'।
তুমি?
মই তোমাৰ, দালি তাৰ পা আলু। পিটিকা আৰু হেৰি সৰিয়হৰ চাটনি।
উম।
খাই আহিছোঁহে এতিয়া।
ৰাতিপুৱাঁ ভাত নে দুপৰীয়া ভাত?
ৰাতিপুৱাঁ নাখালোঁ এতিয়া একেবাৰে খাইছোঁ আৰু।
উম।
উম, উম। এ ৰাতিপুৱাঁ মানে আজিহে নাখালোঁ।
উম।
তাৰ পৰা হেৰী, ভাত বনোৱাও দেৰি মানে আজি। সেইকাৰণে, কিবা কাম এটা কৰিছোঁ, ভাত দালি
আৰু
এই আলুগুটি পিটিকা।
উম।
তাৰপাছত এই সৰিয়হৰ চাটনি।
উম।
বগা সৰিয়াহ টোপ।
উম।
এ' তেনেকেই খালোঁ।
কেনেকে বনালা চাটনিটোঁ?
সৰিয়হটোঁ ফাষ্টতেই তিয়াই থৈছে বগা সৰিয়হটোঁ।
উম।
তাৰপিছত অকমান মোহাৰি মেলি, মোহাৰি ললে আৰু উম পিচি, জলকীয়া জ', জলকীয়া নিমখ, দি।
উম।
তেনেকেই বনালে।
আচ্ছা
উম মিচ্ছিত দিলে বেছি মিহিমিহি হৈ যায়, এনেকে পটাত পিচিলো অ পটাত পিচিলে ভাল লাগে বেছি খাই।
উম অহ
উম।
অহ
মাহত আছেনে ঘৰতে। অ পথাৰ এদাই হোৱা নাই নি
পথাৰ এদাই হোৱাই নাই
উম।
উম, পানী আছে, বৰষুণ দিছিলে নে কালি ৰাতি।
উম উম।
উম
কালি বতৰটো বহুত বেয়া ৰাতি।
এ বেয়া অ, পানী লাগেও খেতি কৰাৰ চিজন।
তাকেতো। লাহে লাহে খেতিবোৰ কৰি আজৰি হৈছে আও মানুহবোৰ।
উম হৈছে আৰু।
পানীটো ধুনীয়াকে দিলে এইবাৰ।
উম।
তাকে চব জেগাতে নে কিছুমান জেগাত এতিয়া বানপানীহে হৈছে গোটেই।
উম। ত, বুইছা গোটেই গুৱাহাটীখনত পানী। শিৱসাগৰত পানী, যোৰহাটত পানী।
উম গোটেই পানী। আমাৰ এইটো চাইডে ধুনীয়া হৈ চব মানে ভাল হৈ আছে আও
আমাৰ লখিমপুৰ ছাইডতহে ইমান পানী নাই।
উম।
বাকী চবতে।
নহয় ভালো হৈছে চাবাখন ম এনেই ইমান পানী সিপোত মাহ সেইবোৰ মানুহৰ ইমান কষ্ট হৈছে।
উম।
খাবলে মেলিবলে।
উম।
উম।
বাকী খবৰ।
বাকী খবৰ ভালেই আও তোমাৰ?
উ আছো আও মই।
উম।
উম। তুমি মাংস বনাব জানা নহয় ধুনীয়াকে কিহে কিহে বনোৱা?
মাংস বনাবলে। মই ফাৰ্ষ্টতে মাংসটো তাপা মছলা হালধি। তেনেকে তাপা আদা অলপ পিচি তাৰপৰা নহৰু পিচি ত পিঁয়াজ অলপ বেছিলে এনেকে হেৰি কৰি ল'ব লাগে। মিহলাই ল'ব লব লাগে তাৰ মুঠি পেলাই তোমাৰ আধা ঘন্টামান থাকিব লাগে।
উম।
মানে মেলাটো সোমোৱালৈকে মাংখ টো।
উম উম।
তাগত তোমাও? কেৰাহীখন পাতিব লাগে তাৰপৰা কেহ কেৰাহীখন পাতি পেলাই অকমান গৰমৰে তেল দিব লাগে।
উম।
তাৰপৰা সেই তেল তোমাৰ পিয়াঁজ, আদা, নহৰু পেষ্ট বনাই। দি দিব লাগে। তাৰপিছত টৈ অকণমান তুমি ৰঙা ৰঙা হোৱা লগে ভাজিব লাগে। তাৰ ভজাৰ পাছতে সেই মাংসখিনি যে মাংসখিনি দি দিব লাগে।
উম উম।
তাহত দি দিয়া পাছত তোমাৰ সেই নিমখ দি দিব লাগে। তাৰপা ধুনিয়াকৈ লৰাব লাগে।
উম।
লয়াই অকমান ঢাকিবলৈ ভাজিবলৈ দিব লাগে ভাজ খোৱালে। অকণমান অকণমান ভাজিলে ভাজ খালে তাৰপিছত এই আলুটো
উম।
কাটি কাটি দি দিব লাগে।
উম।
তাপা আলুটো দিয়া পিছত অকমান পানী দিবলে দুইটা একদম ধুনীয়াকে লৰাই সিজিবৰ কাৰণে
অ।
ঢাকোন কণি ধুনীয়াকে থৈ দিব লাগে।
অ।
তাৰপিছত তোমাৰ অকমান দেৰিকে যদি চোৱা চাবা নহয় যেতিয়া যে সিজিব নহয়। যদি তুমি তেনেকে খাব বিচাৰা তেনেকেই থৈ দিলেই হ'ল। আৰু যদি পানী দি আৰু খাব বিচাৰে তেতিয়া পানী অকমান দি উতলিবলৈ দিব। দিব লাগে। দিয়াৰ পাছত, এই ধনিয়া পাত যে।
উম', উম,।
ধনিয়া পাত দি দিব লাগে ওপত।
অ।
তেনেকেই বনাও চিম্পল কে।
মই কালি বনাইছিলো, বেলেগ এটা চিষ্টেমত।
কেনেকে?
তেল বৰ গৰম কৰি লৈ প্ৰথমতে মাংসখিনি। আনি পেলাই নেমুয়ে ধুই ল'লো, নেমুৰ ৰস চেপি।
অ',।
সেইখিনি ধোঁৱাৰ পিছত মাংস খিনি তলত মানে শুকাবলৈ থৈছো, পানীটো পোৱা আঁতৰিবলৈ।
উম', উম, উম,।
তাৰ পিছত তেল দিলো।
উম',।
তেলত পুৰা পিয়াঁজ দি দিলো।
উম
পিঁয়াজ পুৰা ফ্ৰাই কৰিলো।
উম
ফ্ৰাই কৰি তাত আদা, নহৰু দি দিলো।
উম
আদা নহৰু দি পেলাই, তাত কাশ্মীৰ ৰেড চিলিটো
উম
তাৰ পিছত জিৰা দিছো আৰু অলপমান মিট মছলা দি দিলো।
উম
তাত হালধি দি দিলো হালধি দি পেলাই অলপকে ভাজিলো তেলতে
অ
ভাজি পেলাই যিখিনি মাংস আছিলে, তাত দি দিলো।
উম
অলপ দেৰি লৰালো, মিক্স হৈ যোৱালৈকে অকণমান পানী দি দিলো। অকমান মানে অলপ পানা।
উম‌ গম পাইছো।
তাৰপাছত অলপ দেৰি মানে ধৰি নাযাব কাৰণে।
উম
তাৰছত অলপ দেৰি লৰালো, তাৰপিছত তাত নিমখ দি দিলো।
উম
নিমখ দি পেলাই, কাটিছিলো আলু কাটি থোৱা আছিলে।
উম
আলু দুই-তিনি পিচ দি দিলো।
অ
দি পেলাই পুৰা লৰালো।
উম উম
ভাজি হ'ল, তাত একদম জলকীয়া এটা দি দিলো।
উম
পিছত অলপ দেৰি একদম ভাজিলো মাংসটো সিজালে ভাজিলো, আলু সিজালে ভাজিছো ভাজি, ভাজি, ভাজি, ভাজি মানে যেতিয়া একদম শুকাই যায় তেতিয়া অলপমান পানী দি পেলাই আকৌ হেৰি কৰি দিও মানে। ধৰি যাবলৈ নিদিও মানে বস্তুটো তাৰপিছত তেনেকে দিয়াৰ পিছত নৰসিংহ পাত, আগ মানে কুমলিয়ান পাতটো।
গম পাইছ।
আনি পেলাই তাত সিঁচি দিলো।
উম
চতিয়াই পেলাই অলপ দেৰি থলো এনেকে লৰাই পেলাই থলো তাৰ পেলাই নমাই খাই ধুনীয়া লাগিলে খাই।
অ আগৰটোতকে ভাল লাগিছে নে বেয়া লাগিছে
উম ভালেই লাগিছিলে বেয়া লগা নাই।
উম, আগতে চেনি দি যে বনোৱা এটা
উম আগতে চিঞৰো আগতে আৰু এটা উম সেইটোত
সেইটো কি
ভালে লাগিছে ইমানো
উম,
উম আগতে বনাও হেৰিকেহে প্ৰথমতে তেল দি দিওঁ।
উম,
তেলটো যেতিয়া গৰম হয় তাৰ অলপমান চেনি দি দিওঁ।
উম,
চেনিটো যেতিয়া দি দিওঁ তাত। অলপ দেৰি যেতিয়া চেনিটো হয় তাতে একদম মাংসখিনি দি দিওঁ।
অ,
মাংসখিনি দি পেলাই অলপ দেৰি লৰাও যাতে মাংসখিনি অকণমান কলাৰ নিচিনা হওক। কালাৰ উঠি যাওক তেতিয়া মাংসখিনি ভাজি হৈ যাব।
উম,
তাত একদম কাটি থোৱা পিয়াঁজ দি দিম।
উম,
পিঁয়াজ দি পেলাই তাত নিমখ দি দিম।
উম,
নিমখ দি পেলাই পুৰা লৰাওঁ।
উম,
লৰাই পেলাই অলপ দেৰি লৰাই তাত হালধি দিওঁ কাটি।
উম,
হালধি দিয়াৰ পিছত লাহে লাহে লৰাই লৰাই লৰাই লৰাই লৰাই তেতিয়া দিওঁ আলু আধা সিজা হয়
উম,
তেতিয়া কি কৰোঁ জিৰা ৰেড চিলি কাশ্মিৰী ৰেড চিলিটো। আৰু জিৰা হেলোদা দি দিওঁ আৰু অলপমান মিট মছলা দি দিওঁ।
উম,
সেইকেইটা দি দিয়াৰ পিছত অলপ দেৰি লৰাওঁ।
উম,
লৰাই পেলাই লৰাই পেলাই যেতিয়া অলপমান সিজিবলৈ ল'ম তেতিয়া একদম বিলাহী এটা কাটি তাত দি দিওঁ।
উম,
এটা বা দুটা গ্ৰেভীৰ কাৰণে আৰু
গ্ৰেভি হ'বৰ কাৰণে তাৰপাছত যেতিয়া বিলাহীটো দি ঢাকি থৈ দিওঁ আৰু অলপ দেৰি থওঁ তাৰপাছত যেতিয়া বিলাহীটো গলি যায় ন তাৰ পৰা পানী ওলাই ন।
উম,
অলপ দেৰি লৰাই লৰাই পেলাই। আকৌ কি কৰোঁ পানী অকণমান পানী দি দিওঁ। পানী দি মানে এই বিলাহী যেতিয়া দি দিওঁ ন। তাত হালধি পাউদাৰ অলপ দি দিওঁ অকমান মানে লাষ্টত আৰু হালধি দি পেলাই। হালধি লৰাও লৰাই পেলাই বনাওঁ।
উম,
খাবলৈ ধুনীয়া লাগে লাস্তত একদম। নৰসিংহ পাত নহলে এনেকে ধনিয়া অলপমান ছটিয়াই পেলাই লৰাই পেলাই ঢাকি থই দিব লাগে। গেছটো নুমোৱাই বা জুইৰ পৰা নমায় তাৰপিছত খাই চাব কি ধুনীয়া লাগে।
বনাই চাব লাগিব ৰবা।
উ তুমি কলদিল বনোৱা নহয়, কেনেকে বনোৱা?
কলডিলটো তুমি আনি পেলাই থৈ দিব লাগে মানে লগতে খালে বেয়া।
উম
আঠাটো যোৱালৈকে থৈ দিব লাগে তাৰপিছত তোমাৰ ধুনীয়াকে মিহি মিহিকে কুটিব লাগে।
উম
মিহি মিহিকে কুটি তাছত আগতে তেল অকন সানি ল'ব লাগে মানে কুটোতেনে।
উম
মানে কুলা আঠাটো যে আঠাটো লাগি লাগি যায়।
উম
ধুনীয়াকে মিহি মিহি কুটিবা কুটি আলু তাতে কুটিবা
উ
সৰু সৰুকে কুটি পেলাই তোমাৰ তেল অকমান মিঠাতেল অকমান দি
উম।
সানি সানি পেলাই থৈ দিবা।
উম।
তাৰপিছত উম কেৰাহীখন পাতিবা, তাতে পিয়াজ দিবা তেল দি পেলাই
উম।
পিয়াজ দিবা তাৰপা আদা নহৰু যদি দিয়া এনে নহলেও হয় বাৰু, আধা ন গোন্ধটো ভাল ভালে লাগে তাৰপৰা আদা নাহৰুটো দি পেলাই ধুনীয়াকৈ ভাজি পেলাই তাৰপৰা তোমাৰ কলদিলখিনি দি
অ।
তাত নিমখ আৰু হালধি দি পেলাই ধুনীয়াকে ভাজিব লাগে।
অ।
অকমান পানী দিব লাগে।
উম।
তাত পান দি অকমান লৰাই লৰাই তাৰপৰা আকৌ ঢাকনিখনি মাৰি থৈ দিব লাগে অকমান সিজিবলৈ।
উ
তাপা তেনেকে ৰেডি হৈ
অ খাবলৈ কেনেকুৱা লাগে?
খাবলৈ ভাল লাগে, কলদিল খাই মই বহুত ভাল পাওঁ।
অ
উম।
শৰীৰৰ কাৰণেও ভাল।
উম ভাল, একো হেৰি নিদিয়া বস্তু সাৰ নিদিয়া বস্তু।
উম।
উ তুমি কোৱা নাই?
উ খাও ইমান নাখাও কম খাও।
উম।
বেছিভাগ মাছ মাংসই খোৱা হৈ থাকে, এনেই এনেকুৱা সেউজীয়া শাক পাচলি ঢেকীয়া।
উম।
তেনেকে হেৰি ধে'ৰ আছে নহয়, এইবো কলমৌ আছে। চেং মৰা তেনেকে ধৰণৰ বহুত ধৰণৰ বস্তু খাওঁ।
এ মাছ মাংসবোৰ বেছিকে খালে বেয়া।
গৰমত মাছ মাংস খাবওঁ নালাগে বাৰু, স্বাস্থ্যৰ কাৰণে হানি।
উম। তাকেতো, যি ৰ'দ দিয়ে।
উম।
উম। নোখোৱাই ভালতকেই শাক পাচলি খোৱাই ভাল।
উম।
যে ঢেকীয়া, কচু থুৰ সেইবো খোৱাই ভাল।
উম।
পাৰ চাৰ খাব পাৰিব? পাৰ খালে গাত শক্তিয়ে হয়।
পাৰ খালে?
উম।
পাৰটো খাওঁ । পাৰ খালে ভালেই বাও।